শুনিছানে?
শুনিছো তুমি শুনিছা নে নাই?
শুনিছো কি কৰি আছা?
মই এতিয়া এই চাহ বনাব দিছিলে মায়ে চাহ বনাই কিনে খাই কিনে উঠিছোঁ।
অ আচ্ছা ময়ো এনেই আছোঁ ৰবা। এই যে এই মাত্ৰ উঠি উঠিলোঁ উঠি কেনে ব্ৰাছ কৰি কেনে চাহ পানী অলপ পিছত খাম ৰবা।
অ' চাহ তাহ মানে খোৱা নাই এতিয়ালৈকে তুমি?
নাই নাই নাই প্ৰাছ কৰি কেনে এনেই আছো আৰু। খাম অলপ দেৰিকে দহ পোন্ধৰ মিনিট
বাকী আজি বতৰটো ভালে আছিল ন ভালে আছে।
আজি বতৰটো ক'বলৈ গ'লে বেছি গৰমো নহয় ঠাণ্ডাও নহয় মানে ভাল ঠিক মানে ভালে হয় পাছলে কিবা হয় সেইটো ক'ব নোৱাৰো আৰু ন। পাছত যদি হৈ যায় বৰষুণ দিলে মানে একদম বতৰটো বেয়া হৈ দিয়ে মানে ওলাই যাব মন নোযোৱা হয় এনেকুৱা নিচিনা হৈ যায়।
উম তাকেই মানে আজি বতৰটো বৰষুণ দিয়াত টাইপে কৰি আছে বাৰু বৰ্তমান পিছলে বা কি হয়।
এতিয়াতো তোমাৰো গৰম বন্ধা চলি আছে মোৰো গৰম বন্ধা চলি আছে গৰম বন্ধটো কেনেকে কটা ম বুলি ভাবিছা?
গ গৰম বন্ধটো মইতো কম্পিউটাৰ কৰ্চ কৰি আছোঁ। কম্পিউটাৰ ক'ৰ্চ বা এনে খেলা ধূলা এ তেনেকুৱা টাইপ। মানে-মাজে-মাজে ক'তবা ফুৰিবও যাওঁ আৰু কম্পিউটাৰ ক্লাছটো বাৰু কৰি আছো। এ
অ, মানে তুমি বন্ধ দিনত মানে কম্পিউটাৰ কৰি কিনে মানে শিক্ষা লাভ কৰি আছা।
অ, মানে ছিক্স মান্থ ৰ ছিক্স মান্থৰ কৰ্চত মানে একমাহ ভালকে গ'লেও বহুত ন। পিছতো তোমাৰ ভালকে টাইম দিবই নোৱাৰিম কলেজ খুলিলে।
অ, আজিকালি মানে কম কম্পউটাৰ মানে মোবাইল চোবাইলৰ কথা নেজানিলেও মানে, পাছত ফিউচাৰত ফিউচাৰত মানে নিজৰে প্ৰব্লেম হ'ব, মানে চাকৰিৰ ক্ষেত্ৰতে নহওক।
হয়-হয় চাকৰি ক্ষেত্ৰত নহয় কম্পিউটাৰটো শিকি থলে তুমি, চাকৰি ক্ষেত্ৰত প্ৰব্লেম নহয় আৰু চাকৰি যদি নপাও, কম্পিউটাৰ জৰিয় তুমি নৰ্মেল দোকান এ কৰিও চলিও খাব পাৰিবা, ভাল উপাৰ্জন
অ, সেই সেইটোও হয় মানে আজিকালি, কম্পিউটাৰ এইবোৰ নোজানিলে মানে চাকৰি এটা পোৱাৰ পিছতো মানে,
নাপায় নাপায় চাকৰি পোৱা পিছতো মানে নাপায়। কম্পিউটাৰত একো নাজানিলে বেছিভাগ চাকৰি নাপায় তোমাৰ বেংকৰ চাকৰি ন নাপাবা কম্পিউটাৰ কৰ্চ নাথাকিলে।
অহ, সেইটোও হয় মানে চব ফালৰ পৰা মানে প্ৰব্লেম দেখা দিয়া সেনেকুৱা পোৱা যায় আৰু। বাকী আজিকালি আজিতো বৰষুণ দিলে বানপানীও হৈ যায় ন কেতিয়াবা।
হয়-হয় বানপানী হৈ যায় আজিকালি এই আজিকালি বানপানীৰ সমস্যা, চা বহুত হৈছে এই মানুহৰ জাবৰ জোথৰ কাৰণে।
বহুত আছে এইবোৰ মানে লেতেৰা কৰি পেলাই য'ত ত'ত পেলাই যাব। বানপানী হ'লে বানপানী হ'লে বোলে গোটেই জাবৰখিনি ওপৰি, ওপৰত আহি কিনে য'ত ত'ত পৰি থাকে মানে যাবলে বেয়া লাগে, মানে আৰু সেই পানী খিনি যদি আমি গছকো, তেতিয়া আমাৰ সেই বেমাৰো হ'ব নানা ধৰণৰ। আৰু সেই বেমাৰখিনি মানে ক'বলে গ'লে ভালো নহয় জল্দি।
আজ-আজি হয়, আজিকালি ভ ভাইৰেল জ্বৰটোতো বেছিভাগৰে হৈয়ে আছে, হয় না?
অ, সেই সেইটোও হৈছে অ',
এসপ্তাহ দুসপ্তাহ লৈ থাকে ভালে নহয়। উল্টা তোমাৰ পৰা মোক লাগিব মোৰ পৰা বেলেগক লাগিব তেনেকুৱা টাইপ।
অ, সেনেকুৱা চিষ্টেম আৰু চোৱা মানে আগৰ দিনৰ মানুহবোৰেতো মানে আগৰ দিনৰ বুলি নহয় ক'বলৈ গ'লে গাঁওৰ জেগাত আৰু সেই চহৰৰ জেগাত চহৰৰ জেগা বানপানী খিনি যিমান মানে পানী খিনি মানে যিমান মানে এটা মানুহক ক্ষতি কৰিব পাৰে সেনেকুৱা তুমি যদি গাও, গাঁৱৰ যদি বোকা পানী খ সঁচা মানে বোকা পানীত যদি সোমাইো থকা তোমাৰ সিমানখিনি মানে বেমাৰে নহয় ক'বলে। মানে গাঁৱতো এটা নোৰৰ ফিল্ড দিয়ে ন। নেচাৰৰ ফিল্ডৰ কাৰণে তোমাৰ একো বেমাৰ চেমাৰ নহয়।
আমাক ক্ষতি কৰিব পাৰে কিন্তু গাঁওৰ-গাঁৱৰ মানুহ ক্ষতি নকৰে। কাৰণ আমি যদি পতককে যাই বেলেগ মাটি গছো কিন্তও আমাক ক্ষতি কৰিব পাৰে আমাৰ গাত চুত নকৰিব পাৰে।
অ, চোৱা যদিও শুট নকৰিব পাৰে কিন্তু তোমাৰ তাত বেমাৰ হোৱা চান্সটো কম থাকে। মানে যেনেকে চোৱা অ', চহৰৰ-চহৰৰ মানে সেইবোৰ পানী খিনিত চোৱা যেনে যেনে ধৰণৰ কেমিকেল চেমিকেল য'ত ত'ত দিয়া ডাক্তৰৰ মানে সেই ইউজ কৰা আহে হস্পিতেেলৰ ওচৰত তাৰ জাবৰ জোথৰ সেইবোৰ চব লগ লাগি মানে গোটেই পানীখিনি মানে এইটো লেভেললৈকে বেয়া কৰি দিয়ে। যে মানে মানুহ এটা মানে সাত থাকিব নোৱাৰা চিষ্টেমতে মানে বেমাৰ হ'বই আৰু।
হয়-হয় ঠিকে কৈছা। মানে তেনেকুৱাই কথা আমি চ চহৰ অঞ্চলৰ মানুহবোৰ মানে বহুত চফা চাফ চিকুণ কে ৰাখে ন সব বস্তু, মানে গাঁও অঞ্চলৰ মানহোৰ চব চব বস্তু চাফ চিকুণকে ৰাখে ন, তেওঁলোকে জাবৰে ওলালে পিছফালে জ্বলাই দিব। বাৰী পিছফালে জ্বলাই দিব। আৰু আমিতো এনেকুৱা নহয়-নহয় আৰু আমাৰ যথেষ্ট জাগাও নাই দিয়াচোন। জ্ব জ্বলাব পৰা গাঁৱৰ দৰে চহৰত হয় নে নাই?
অ, সেইটো নাই মানে চব ফালৰ পৰা মানে কম ক'বলৈ গ'লে তুমি গাঁওৰ মানে জেগাডোখৰ পৰিৱেশতও ভাল হয় তাত গছ-গছনিও বেছি। আছে।
হয়।
আৰু চহৰত তুমি ক'বলৈ যদি যোৱা গছ-গছনি। ক'বলে গ'লে নায়ে মানে আৰু জি, আজিকালি মানুহে গছ গছনি কাটি পেলাইছে। গছ গছনি কাটি দিয়াৰ ফলত মানে বহুত জীৱ জন্তু বাহিৰলৈ ওলাই আহিছে। এই বাহিৰলৈ আহি কিনে মানে মানুহকে মানে এটা টাইপৰ অশান্তি দিছে হয় নাই। যে মানুহে আমি মানুহখিনিয়ে মানে সেই গছ মালি গছ চছ কাটি কিনে? নানা ধৰণৰ ফাৰ্ণিচাৰ এইবোৰ বনাই কিনে মানে সিহঁতৰ মানে সেই পৰিৱেশ, দেখাটো মানে দেখাতটো বেয়া কৰি দিছো আৰু।
হয় মই ভাবো যে, আমি যদি গছ কাটো বা গছ ৰুবও লাগে। সমানে গছ ৰুব লাগে। তুমি চাপোজ গছ এটা কাটিছা কিবা কাৰণে-কাৰণে, বা মই কিবা এটা গছ কাটিছো এইটো কাৰণৰ কাৰণে তাৰ নামত আমি গছ ৰুবও লাগে। যদি আমি গছ টো ৰুই দিও মানে, এ পৰিৱেশ টো নষ্ট হৈ নাযায়। সেউজীয়া হৈয়ে থাকে, তুমি এটা গছ কাটিলা আৰু এটা গছ ৰুইছা যিহেটো ডাঙৰ হলে একে বস্তু হৈ যাব একে একে জেগাত যদি ৰৈ দিয়া। এইটো গছৰ কমতিটো নহ'ব। আমি যোনটো গছ কাটিছো তেনেকুৱাটা।
গাঁৱলীয়া পৰিৱেশত মানে থাকি ভাল লাগে। আগৰ দিনৰ মানুহবোৰে যদি চোৱা তুমি মানে গছ আগৰ দিনা মাহ
চাবাচোন? এ এতিয়া ঘৰবোৰত কেনে গৰম উঠে আৰু আগৰ ঘৰবোৰ চাবাচোন গৰমৰ দিনত ইমান গৰম নুউঠিছিল কাৰণ আগৰ ঘৰবোৰত গাওঁ অঞ্চলত খেৰেদি ঘৰ বনাইছিলে। আগতে মাটি তা বালি আগতে নাছিল ন।
অ' সেইটোতো নাছিলে খেৰ মানে পানী দি মানে তুমি এটা কথা, এটা কথাাক যদি ক'বলৈ যোৱা মানে খেৰ খিনিত যদি আমি পানী দি-দি থাকো। এটা চাই এটা অ' পানী দি-দি যদি মানে আমি থাকো, গৰম দিন তেতিয়া ভিতৰত এ চি যেন, এ চি ৰুমত তাৰ ভিতৰত সোমাই চো নিচা ফল্টো হয়। মানে সেনেকুৱা আগৰ দিনত দিন বোৰে ভাল আছিলে।
অ' বঢ়িয়া আছিল, বঢ়িয়া। আগৰ দিনৰ আৰু এতিয়া উপায় নাই ন। সময়বোৰ যিহেতু আমি উভতি নাপাওঁ। চ' তেনেকুৱাই চলিব লাগিব। মই কেতিয়াবা ভাবো আগৰ দিনৰ দিনবোৰ যদি উভতি আহিল হয় আৰু এই গৰমত কি অৱস্থা হৈছিল আগতে।
অ' আগতে মানে আমি যেতিয়া স্কুল যাওঁ স্কুললে যাওঁতে মানে কিবা এটা ফিল বেলেগ আছিলে। আজিকালিৰ দিনত চাবাচোন মানে চবে মানে নিজৰ ওপৰত মানে স্কুল যাম, কলেজ
আজি-কালি বাচ্ছাই স্কুল যাব কাৰণে কান্দে-কান্দে। স্কুল যাবই নোখোজে আজিকালি বেছিভাগ বাচ্ছা।
মানে চোৱা আজি-কালিৰ দিনত বাচ্ছাখিনিয় মানে হেই গাড়ীত যাম, কাইলে গাড়ীত যাম। অ' মোবাইলে নষ্ট কৰিছে।
মোবাইলে নষ্ট কৰিছে, স্কুল গলে মোবাইল চাব নাপাম। তেওঁলোকৰ মাথাত এইটো এটা বেয়া ঠাণ্ডা আহি গৈছে।
ঠিকে কৈছা মোবাইলে মানে বহুত ধৰণৰ ক্ষতি কৰিছে হে নাই।
উ' বহুত-বহুত ক্ষতি কৰিছে বহুত। এই বাচ্ছা এটাৰ কাৰণে মোবাইলতটো ইমান ভাল নহয়তো।
মানে আজিকালি ক'বলৈ গ'লে এটা তিনি বছৰৰ নহয়, এ দুবছৰো নহয় নেকি? কি এক- এক ডেৰ বছৰ, ডেৰ বছৰৰ পৰা মানে মোবাইল চাবলে মানে আৰম্ভ দি দিয়ে আৰু মাকে সেইফালে কাম কৰি থাকিব ল'ৰাটোক মোবাইলতো দি কিনে
এই তাকেইতো ন- নহ'লে যে কান্দে লৰাটো। মই ভাবো এই মোবাইল দিয়াৰ ফলত কিবা এখন কিতাপ দিয়ক বা ড্ৰয়িং কপি দিয়ক যাতে কিবা আঁকি থাকে। বা কি টিভিটোৱে চলাই দিয়ক। টিভিটো চাই থাকক হয় নে নাই?
অ' টিভিও চাই অকমানে চোৱা দে। দেৰ বছৰত যদি মোবাইলটো দি তাক এটা এট্ৰেকশচন ফালে টানি লিয়া যায় মানে আকৌ পাছত সি আকৌ সেই বস্তুটো যদি নেপায় তাকে ইমান দুখ কৰিব।
উঠি অহাৰ প্ৰজন্মকেইটা চাবাচোন বম স্মাৰ্ট আমাৰ চাইও বহুত উ' মোবাইলৰ কথা জানে। কিযহৰ কাৰণে জানে?
সৰুৰ পৰাই মানে মোবাইল দিয়ে মাক-বাপেকে আৰু কবলে গ'লে মানে সিহঁতে মানে খালি মোবাইল-মোবাইল। কিতাপ যেতিয়া পঢ়িব ছাইডত মোবাইলটো লব কিতাপৰ ফালে মন নিদে খালি মোবাইলৰ মতে প্ৰতি এটা ইণ্টাৰেষ্ট মানে এটা বেছি।
বেলেগ এটা ইণ্টাৰেষ্ট আহি যায় মোবাইলৰ প্ৰতি। মানে মই ভাবো এই মানে এইটো ক্ষেত্ৰত ক্ষ্ৰত আম আমি গাৰ্জিয়ান বোৰে মানে ভাল হ'ব লাগে হয় ন?
গাৰ্জেন মানে ভাল হলে মানে লৰা মানে চোৱা মাক চাই মাক চাই পুতেক, বাপেক চাই জীয়েক হয় নে নাই? মানে যেনেকুৱা শিকা শিক্ষায়ে যেনেকোৱা শিক্ষা দিয়া মানে সেনেকুৱা শিক্ষা পায়।
অ' তেওঁলোকে কাৰণ সৰুতে একো বুজি নাপায় ন।
অ' সৰুতে যদি ভালকৈ এটা ল'ৰা-ছোৱালীক বুজায় তেতিয়া সি মানে বহুত ইখিনি লেভেলেলৈ বুজি পাব মানে এটা থিংকিং স্কীল টো দেভেলপ হব যে মানে এইটো কৰিলে বেয়া, এইটো কৰিলে ভাল। মানে সি নিজে গম পাব।
হয় তেওঁলোকৰ ব্ৰেইনটোতো সৰুতে ইমান চাৰ্প মানে বুজিয়ে নাপায় আকৌ তো তুমি তেওঁলোকক যি কোৱা তেওঁলোকে এইটোয়ে শুনিব। হয়নে নাই?
অ
আ আমি মোৰ মতে ভাল বুদ্ধিটো দিব লাগে তেওঁলোকক হয় নে নাই।
অ ভাল বুদ্ধি দিব লাগে চোৱা আৰু যদি মানে সিহঁতক যদি ভাল বু জাই দি কিনে আমি যদি শিকাওঁ মানে কিতাপ কওঁ বুলি ভালকৈ এনেকৈ কওঁ, মানে সিহঁতে যদি পাছলৈ ইন ফিউচাৰ যদি সিহঁতে মানে ভাল কাম কৰিব পাৰে। তেতিয়া আমাৰ ভাল লাগিব আমি কোৱা কাৰণে ই ইমানখিনি মানে কৰিব পাৰিছে। প্লিজ মানে আমাৰ কিবা এটাতো মনত ভাল ভাৱ আহিব ন।
ঠিক আছে দিয়া ৰাখিছো দিয়া ভাল লাগিল তোমাৰ লগত কথা পাতি।
অহ, অহ, দিয়া।